কাৰ?
অ কি কৰি আছা?
অ আছো আছো এনেই আছো এতিয়া। তুমি?
অ মই আছো ৰ'বা, তোমাৰ এই চাহ পানী খালো। এতিয়া ওটচ খালো ৰবা।
অ ওটচ, অ ওচটো মানে সেইদিনা যে আনিছিলা যে।
অ সেইদিনা যে আনিছিলো, তোমাৰ আজি বহুত ভাল হয়চোন সেইটো, মানে বহুত খিনি মানে তোমাৰ এ মানে বস্তু আছে তাত মানে ভাল ভাল
মানে তুমি সোৱাদটো কেনেকুৱা পালা?
অ সোৱাদটো ভালে লাগিছে ৰবা। গুৰ মিঠাই আছে তোমাৰ কল, ভীমকল আছে আৰু সেনেকে কিবা কিবি আছে ন! ভালে লাগিছে দিয়া। কি কলা? মই তোমাৰ কথাাতটো বুজি পোৱা নাই, তুমি অলপ বেলেগত যাবা নেকি? হেল্ল'! হেল্ল' হেল্ল' হেল্ল'।
নমস্কাৰ শুনি আছে নে? অ শুনি আছানে মোক? মোক শুনি আছ নে?